হেল্ল, ' অ শুনিছো। কি কৰি আছা?
মই তোমাৰ এই ভাতকেইটা খাই অকমান বহি আছিলো ফেনৰ তলতে। তুমি?
উম উম ময়ো এ ভাত কেইটা খায় তোমাৰ ফেনৰ ওচৰত বহি আছো বাকী খবৰ ভাল
খবৰ খাতি ভালেই দিয়া তোমাৰ
উম ময়ো ভালে ভালেই বাকী খেতি বাতি কৰি হ'ল ন? নে খেতি বাতিত লাগিচ?
খেতি বাতি তোমাৰ লাগিছে আৰু আজিৰ পৰা ভালকৈ ৰোৱা মেলা কৰিছে। তোমালোকৰ হ'ল নহয়?
আমা হ'ল অ উম।
অ তাকেহে।
বাকী উম তাকে গৰম কেনেকুৱা পৰিছে তোমালোকৰ ফালে?
গৰম তোমাৰ আজি বাৰু ঠিকে আছে, আজি ইমান প্ৰব্লেম নাই দিয়া। আজি অলপ ঠিকেই আছে। বাকী পঢ়া শুনা কোৱাচোন কেনেকুৱা চলি আছে।
মোৰ চলি আছে ঠিকে থাকে বাৰু বৰ্তমান সময়ত উম বাকী এহ হেৰি এইটো কলেজ চলেজ গৰম বন্ধ দিছে নহয় চাগে এতিয়া
কলেজৰ গৰম বন্ধ চলি আছে অহ তাকেহে গৰম বন্ধ যদিও তোমাৰ মানে কি আমাৰ এই কিবা কিবি প্ৰেক্টি প্ৰেক্টিকেল লিখিব আছে চেমিনাৰ লিখিব আছে সেইবিলাক কৰি থাকো তে তোমাৰ সময়খিনি গুচি যায় আৰু পথাৰলৈ যাবলগীয়া হৈ
হয় হয় যাবতো হয় মই তোমাৰ লগত সেই কথা এটাৰ ওপৰত আলোচনা কৰি বুলি ফোন মাৰিছিলোঁ নোউচ্ কলেজৰ পৰা তোমাৰ এটা প্ৰজেক্টৰ তোমাৰ হেৰি দিছিলে প্ৰজেক্টৰ কাৰণে এতিয়া অহ এতিয়া যে আমাৰ যে ভাৰতবৰ্ষ দেশত যে উন্নত উন্নত উন্নয়ন যে হৈ আছে ভাৰতবৰ্ষৰ যি উন্নয়ন চলি আছে সেই উন্নয়নত তুমি কি ভাবা যে সেই মই তোমাৰ এ ভাৰতবৰ্ষ বিভিন্ন ধৰণৰ উন্নয় চলি আছে তোমাৰ ধৰি লোৱা জল উন্নয়ন বা পথ উন্নয়ন বা বিভিন্ন ধৰণৰ তোমাৰা সামাজিক উন্নয়ন পৰ্যন্ত সকলো ধৰণৰ উন্নয়ন চলি আছে হয় নে নহয় এই উন্নয়নসমূহৰ ভিতৰ তুমি কি ভাবা কোনটো উন্নয়নে মানে কোনটো মানে কি ধৰণৰ বাধা আমাৰ এই উন্নয়নবোৰ ঘট বেছি তোমাৰ কোনো বাই মানে বাধা দি আছে কোনটো অহ উম কাৰণে আমাৰ এই উন্নয়ন হোৱা বেছি বাধা দি আছে বৰ্ত মোৰ মত কি ভাবা
হয় হয় গম পাইছো গম পাইছো তুমি প্ৰসঙ্গ কেনে ধৰণৰ শুনিব বিচাৰিছা আচলতে অহ চোৱা আজি ভাৰতবৰ্ষ যোৱা পাঁচটাছ শতাব্ ছৰ যথেষ্ট খিনি আগবাঢ়িছে কিন্তু যদি চাবলৈ যাওঁ তাৰে ভিতৰত ভাৰতবৰ্ষৰ ৰাজ্যসমূহৰ ভিতৰত তুমি অসমক চাবলৈ যোৱা অসমেও কিন্তু যথেষ্টখিনি উন্নয়ন কৰিছে বিভিন্ন বিভিন্ন ক্ষেত্ৰত কিন্তু মই যদি অসমৰ প্ৰেক্ষাপথতে অলপ যদি চাবলৈ যাওঁ উন্নয়নখিনি হৈছে যদিও কোনখিনি ক্ষেত্ৰত আচলতে বাধা হৈ গৈছে সেই ক্ষেত্ৰত চাবলৈ গ'লে আমাৰ সমাজৰ যোনবিলাক ব্যাধি বহুত ব্যাধি আছে চাবলে গ'লে এতিয়া এতিয়া তাৰ ভিতৰত তুমি শিক্ষাৰ কথা চাবলে চাবলৈ যাব পাৰা
হয়
তাৰপিছতে শিক্ষাৰ দৰিদ্ৰতাটো মূল এ এটা কথা জনসংখ্যাটো এটা কথা আচলতে আৰু তাতো তকৈ চবত আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে মানসিকতা সেই মানসিকতাটো এটা বহুত ডাঙৰ কথা ইয়াৰ ভিতৰত অহ তুমি আচলতে কোনটো বুলি ভাবা মূল কথাটো মই অলৰেডি কৈছোৱে যে দৰিদ্ৰতাটো এটা মূল আচলতে বাধা
কমম হয় মই এটা প্ৰথমতে তোমাক ক'ব বিচাৰিম যে মানুহৰ যি মানসিকতা সেই মানসিকতা হৈছে মূল বাধা এতিয়া গম পাইছা নাই বৰ্তমানত চৰকাৰ উন্নয়ন কৰিবলৈ বিচাৰিছে যদিও তোমাৰ মানুহৰ যি মানসিকতা সেই মানসিকতা সেই উন্নয়ন হোৱাত বহুত বাধা দি আছে বুলি মই ভাবিম কাৰণ কিয় কৈছো তুমি চাবা হা এতিয়া আমাৰ বৰ্তমান সময়ত যি উন্নয়ন চলি আছে সেই উন্নয়নৰ তোমাৰ উম মানুহবোকে সেই উন্নয়নত বিভিন্ন ধৰণৰ তোমাৰ বাধা আয়োগ কৰা দেখা যাব গম পাইছানাই
অ হয় নিশ্চিত ৰূপে নিশ্চিত ৰূপে
অহ
এতিয়া এতিয়া তোমাৰ মই মই এতিয়া সাধাৰণ এটা উদাহৰণ সাধাৰণ এটা উদাহৰণ দিম শুনিবা হা আমাৰ ইয়াত এ গাঁৱতে কি কৰিছিলে মানে এটা আহ নতুনকে মানে যি আচলতে আমাৰ লাইটৰ কোম্পানী বা বিদ্যুত ওপৰৰ যোনটো কোম্পানী আছে সেই কোম্পানীটোৱে আহ নতুনকে স্মাৰ্ট মিটাৰ লগাইছিলে আমাৰ এই গাঁওৰ ফালে গম পাইছা ত' তাতে কি হ'ল মানে আহ তাত তাতে কি হল মানে আমাৰ গাঁৱৰ মানুহৰ মনত এনেকুৱা এটা ধাৰণা আছে যে স্মাৰ্ট স্মাৰ্ট মিটাৰ লগালে মানে কি হয় তোমাৰ বিজুলী বিল বেছিকৈ আহে বা আমি যিমান খৰচ কৰো তাতকে বেছি আহে গতিকে স্মাৰ্ট মিটাৰটো লগালে প্ৰথম কথা আহ তেতিয়া বিল দিবলেও কোনো মানুহ নাহে ঘৰৰ পৰা ৰিচাৰ্জ কৰিব লাগিব আৰু ৰিচাৰ্জটো এটা হৈ গ'লে প্ৰত্যেক দিনে পইচা ভৰিব লাগিব মানে এইটো এটা ভুল ধাৰণা মানে
হয় হয় মানুহৰ ভুল ধাৰণা হয় হয় হয় এইটো বহুত ডাঙৰ ভুল ধাৰণা হয় হয় হয়
হয়
হয় হয় গম পাইছো এতিয়া তেনেকুৱা ধৰণৰ মানসিকতাৰ বাবে আমাৰ ভাৰতখন এতিয়া আগবাঢ়িব পৰা নাই গম পাইছানে
হয় হয় নিশ্চিত ৰূপে তেওঁলোকেতো বাধা দিবই ন তেওঁলোকেতো এইবিলাক ক্ষেত্ৰত বাধা দিব যে ন নতুন এটা চিষ্টেম বা নতুন এটা ব্যৱস্থামূলত সোমাবলৈ গাৱঁৰ লেকে আমাৰ সেই আচলতে যোনটো অ আধা কথা গম পোৱা বা ভাল কে বুজি পোনোৱা মানুহখিনি আচলতে মানসিকতাই হওক বা মানুহখিনি আমাক যথেষ্টখিনি প্ৰব্লেম দিব ন
দিব দিব নিশ্চয় দিব নিশ্চিত ভাৱে দিব হয় এতিয়া উম, তোমাৰ সেই বুকৰ উপৰিও এতিয়া আমাৰ আহ, তোমাৰ কি কিছুমান এহ উন্নতৰ ৰাজ্য বুলি আমি যিখন অৰুণাচল চিটি বুলি তাইপ বৰ্তমান আমি ভাৰত বৰ্ষত কৰিছোঁ সেই অৰুণাচল চিঠিসমূহ তোমাৰ এটা ডাঙৰ উম প্ৰব্লেম কি হৈছে এতিয়া বৰ্তমানত তুমি গম পোৱা নাই, আহ যে বৰ্তমান সময়ত সেই যি উন্নত আহ, চিটি সমূহ সেই সময়ত যে তোমাৰ প্ৰদূষণটো বেছি পৰিাণে হ'ব লৈছে। যাৰ ফলত নেকি উন্নয়ন হৈছে যদিও তোমাৰ মানুহবোৰ বহুতো তোমাৰ উন্নয়ন কিয় হয়, মানুহবোখৰ তোমাৰ সা সুবিধা মানুহবোৰক যাতে আৰু কষ্ট নহয় সময় কম ব্যৱহাৰ হওক, তাৰ বাবে মানুহবোৰৰ উন্নয়ন চলি থাকে হয় নে নহয় তেনেক্ষেত্ৰত দেখা পোৱা গৈছে যে মানুহবোৰৰ তোমাৰ উন্নয়ন যিমানে হৈছে মানুহবোৰৰ স্বাস্থ্য হানিও সিমানে হোৱাৰ দেখা পোৱা গৈছে, কাৰণ ইয়াৰ তোমাৰ মেইন কাৰণ হৈছে তোমাৰ প্ৰদূষণ, কাৰণ উন্নয়নৰ লগে লগে মানুহবোৰে তাৰ তাৰ যি প্ৰতিকাৰ, সেইখিনি প্ৰতিকাৰ উন্নয়নৰ যি প্ৰদূষণ হয়। সেই প্ৰদূষণৰ প্ৰতিকাৰ মানুহবোৰে বৰ্তমান সময় ভবা নাই, তুমি গম পাইছা নাই।
হয় হয় নিশ্চ নিশ্চিত ৰূপে সেই মানুহক কইছো নহয়, এফাল এফালে মানুহক লাগে উন্নয়ন কিন্তু আনফালে মানুহৰ কাৰ্য কাৰ কাৰ্য হয়।
বায়ু লাগে।
বায়ু লাগে। অহ হয়, সেইখিনি মই কৈছো নহয়, এফালে উন্নয়ন লাগে, এফালে ভাল লাগে, আনফালে আকৌ কাম খিনি কৰি আছে বেয়া। এতিয়া এটা বেয়া কামৰ পৰা এটা ভাল, ভাল ফল কেনেকৈ আশা কৰিবা তুমি কোৱাচোন। পৰিৱেশত তুমি আজি এফ এফালে বাহ্যিক ভাবে উন্নয়ন কৰি আছা। কিন্তু তোমাৰ কৰ্মকাণ্ডই এফালে পৰিৱেশত অপকাৰ সাধন কৰি আছে। আৰু তোমাক লাগে, যে এটা ভাল ফল লাগে। পৰিৱেশ সেইটোতো অসম্ভৱ কথা, হয় নে নহয় এতিয়া সেই এতিয়া সেই মানসিকতা বিলাকে হওক বা দৰিদ্ৰতাৰ ক্ষেত্ৰত চোৱা আজি ভাৰতবৰ্ষত ইমান খিনি জনসাধাৰণৰ প্ৰায়ভাগে আজি বাছ ষ্টপতে হওক বা ৰেল ষ্টেচন তুমি আজি গলে দেখিবা ইমান খিনি আচলতে মানুহ পৰি থাকে। আজি ৰেল ষ্টেচন, বাছ ষ্টপ বিলাকত খোজনীয়া মগনীয়া হয়। মানুহৰ পৰা দিন তহ, দিনটো এমুঠি এসাঁজ ভাত খাবলৈ ইমান খিনি সংগ্ৰাম কৰিবলগীয়া হয়। তহ যেতিয়ালৈকে সেই ষ্টেচন বা এই আচলতে এনেধৰণৰ। টাইমত বহি থকা লোকসমূহ হে কৰ্মসংস্থাপন না মানে নাপায়। বা কোৱাৰ যেতিয়ালৈকে নাপায় তেওঁলোকে নিজে থিয় হ'ব নোৱাৰে। বা তেওঁলোকৰ পৰা সম্পূৰ্ণৰূপে দৰিদ্ৰতাটো আঁতৰি নাযায়, তেতিয়ালৈকে তেতিয়ালৈকে আচলতে আমি ভাৰতবৰ্ষ সম্পূৰ্ণ উন্নয়ন হব পাৰে বুলি কব নোৱাৰো আচলতে। গম পাইছা নাই, কাৰণ এনে এনে এনে এনেটা পৰিয়ালৰ পৰাই এজন এজন শিশু সু -শ্ৰমিকৰ উদ্ভাৱন হয়। আহ গম পাইছা নাই, যাৰ ফলস্বৰূপে এহ, আ সময়ত মানে শিক্ষা গ্ৰহণ কৰিব নোৱাৰি আচলতে এহ শিক্ষাৰ দিশত যথেষ্ট খিনি পিছ পৰি ৰৈ যায়। সেইখিনি আছিলে কথাখিনি
হয়, পিছ পৰি লয় যায়, হয় হয়। তাৰ‌ লগতে আৰু এটা লক্ষ্য কৰিব দিয়া যে তোমাৰ উ বৰ্তমান সময়ত
আজি এতিয়া চৰকাৰী এই চবেই গম পাইছাই হয়। এ এখন আধিৰ লগতে তোমাৰ বিভিন্ন ধৰণৰ তোমাৰ আহ নীতি নিয়ম লগাই দিছে কিন্তু মানুহবোৰে সেই নীতি নিয়ম মানি চলা নাই সঠিকভাৱে। তোমাৰ এতিয়া উ গছ পুলি অভাৱৰ কাৰণে কিছুমান এতিয়া চৰকাৰীক ধৰি লোৱা। আমাৰ যেনেকুৱা অসমত অৰুণোদয় বা লা- প্ৰতিবাদ তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আঁচনি দিয়া দেখা পোৱা গৈছে, সেই আঁচনিবোৰ তোমাৰ দিছে কিয়। যাতে মানুহবোৰকে সেই আঁচনিবোৰ পাবলৈ দুই এটা গছ পুলি ৰোৱক প্ৰত্যেকৰ। যদি তোমাৰ যদি অসমখনত যদি এক কোটি মানুহে যদি প্ৰত্যেকে যদি এক কোটি মানুহে যদি পুলি ৰুই দিয়ে তেতিয়া অসমখন কিমান তোমাৰ ভাৱাচোন শুদ্ধ হৈ পৰিব হয় নে নহয়। এই তেনেকে ক্ষেত্ৰতে দেখা পোৱা গৈছে এটা গছ তোমাৰ দহ পোন্ধৰ জনী মানুহে বিভিন্ন বিভিন্ন এংগলৰ পৰা তুমি তোমাৰ চৰকাৰক আহ মানে তোমাৰ টুপী দৰে কাম কৰিছে তুমি গম পাইছা নে নাই?
হয় হয় হয় সেই ক সে সেই কথাটো আচলতে এটা বহুত বেয়া কথা।
হয় হয়।
কাৰণ কি হয় এইটো এটা আচলতে বহুত ঠেক মেণ্টেলিটি। কাৰণ চৰকাৰে এইটো কথা বিচাৰি আছে যে আপ- তোমালোকে গছ পুলি ৰোৱা আৰু গছ পুলিৰ পৰা যিমানখিনি লাভালাভ হব তোমালোক সে লোৱা কিন্তু গছ পুলি সমূহে তিয়া কাৰ্বন - ডাই - অক্সাইডৰ গ্ৰহণ খিনিয়ে হওক বা অক্সিজেন খিনি হওক- এই সমাজৰ ভালৰ বাবে এৰিবৰ কাৰণে বা সমাজৰ ভালৰ কাৰণে তোমালোকে গছ পুলি খিনি ৰোৱা। তাৰ বিনিময়ত তোমালোকক আমি পইচাও দিম কিন্তু সেইটোকে ন- কৰি মানুহে এটা, এটা গছ পুলিকে বিভিন্ন এংগুলৰ পৰা ফটো মাৰি দিয়া কি হৈছে আচলতে, সঠিক যোনটো উদ্দেশ্য সেই উদ্দেশ্যটো হেৰি হোৱা নাই বুলি মই ভাবিছ-
এনে ধৰণৰ যদি মানসিকতা আমাৰ সমাজৰ মাজত যদি থাকে তেতিয়াহ'লে আমাৰ দেশখন অ নিশ্চিত ভাৱে হয়তো অহা আৰু পঞ্চাশ বছৰ অ টো তোমাৰ উন্নত হ'ব নোৱাৰিব হয় নে নহ নহয়? উন্নত দেশ হিচাপে তুমি স্বীকৃতি দিব নোৱাৰিবা।
হয় হয় নিশ্চিতৰূপে। আচাৰ তে সেই ক্ষেত্ৰত আচলতে এই ক্ষেত্ৰত আচলতে আমি আমাৰ সেই মানুহ সিকতাই হওক বা আমি আমাৰ এই আচলত তে ধাৰণাবোৰ সলনি কৰিব লাগিব, আমি আমাৰ কাৰ্যবোৰ সলনি কৰিব লাগিব। দৈনন্দিন জীৱনত সেই কাৰ্যবোৰ সলনি কৰিব লাগিব গম পাইছা।
লাগিব হয় নিশ্চিত ভাৱে লাগিব। আৰু এনেকুৱা ধৰণৰ কি মানে এ এতিয়া চৰকাৰে এতিয়া কেনেকুৱা ধৰণৰ পদক্ষেপ ললে সেই মানুহবোৰৰ তোমাৰ তুমি ভাবা যে সেই মানুহবোৰৰ তোমাৰ যিটা মেণ্টেলিটি, সেই মেণ্টেলি মানে যি মানসিকতা সেইটো তোমাৰ অ সঠিক হ'ব বুলি তুমি ভাবা যে মানুহগৰাকীয়ে আহ নিজে অনুভৱ কৰিব যে হয়, এইখিনি আমাৰ কাৰণে কৰি আছে আমি সঠিকভাৱে ল'ব লাগে, নানা ধৰণৰ কি পদক্ষেপ ললে চৰকাৰে এয়া তোমাৰ মানে এ সেই আ সেই প্ৰয়োজনে তোমাৰ সেই কাৰ্যত উপনীত হ'বগৈ মানসিক।
হয় হয়, এতিয়া আ মানে কি হয় কথাটো, এতিয়া কথাটো এটা ডাঙৰ কথা কাৰণ অ উম, সকলো মানুহৰ আচলতে মনত কি চলি থাকে বা মানসিকতা কেনেকুৱা ধৰণৰ আমি গম নাপাওঁ, গম পাইছা নাই।
হয়।
এতিয়া, এতিয়া তাৰ বাবে আমি এই শিক্ষাৰ দিশটোৰ কথা কৈছো। শিক্ষাৰ দিশত উন্নয়ন ঘটাব লাগিব আচলতে গম পাইছা নাই। উন্নয়ন ঘটাব লাগিব, শিক্ষাৰ দিশত যথেষ্ট উন্নয়ন ঘটাব লাগিব, আমি কেৱল এ শিক্ষাৰ চিলেবাছটো যদি বঢ়াই বঢ়াই গৈ থাকো বা আমি টানতকৈ টান বিষয়টো এড কৰিলে মোৰ মতে মানুহৰ মানসিকতা বাঢ়ি নাযায়। গম পাইছা নাই। আচলতে-আচলতে এটা সুস্থ সবল মন গঠনৰ বাবে লাগিব মানুহ এটা সুস্থ- সবল আহ, চিন্তা ধাৰা লাগিব গতিকে- সেই চিন্তাধাৰাবোৰ সদায় আহিব এটা সংস্কাৰমূলক শিক্ষাৰ জৰিয়তে। আগতে আমাৰ-আমাৰ শিক্ষাত চৰিত্ৰ পুথি আছিলে বা মানসিকতামূলক যোনবিলাক ধাৰত মানে আমি আচলতে পঢ়িছিলো ন, সাধু কথাই হওক বা কাহিনী বিলাক সেই কাহিনী বিলাক আছিলে। গতিকে কথাবোৰ এনেকুৱা ধৰণে আচলতে শিক্ষাৰ ক্ষেত্ৰতে যদি এটা সংস্কাৰ ঘটোৱা দেখা পোৱা যায় তেনেহ'লে কিন্তু এই যোনটো সম স্যা আছে সেই সমস্যাটো সম্পূৰ্ণৰূপে সমাধান হোৱা দেখা পোৱা যাব গতিকে মই বা উম, অ, উম, সমস্যাটো সমাধান হ'ব বুলি মোৰ ধাৰণা আছে বা বিশ্বাস আছে।
অহ, তুমি বহুত ঠিক কথা কৈছা। এতিয়া তোমাৰ আমাৰ যি এতিয়া সমাজত যি ব্যক্তিসকলে এতিয়া প্ৰথম বিশেষকে এতিয়া এই এ তোমাৰ পুৰুষসকলে তোমাৰ পৰিয়ালটো চলাই বুলি বৰ্তমান মানে পুৰুষসকলে এতিয়া প্ৰায় নাইনটি নাইন পাৰ্চেন্ত - তোমাৰ পৰিয়াল পুৰুষসকলে চলাই হয় নে নহয় তোমাৰ তাৰ ক্ষেত্ৰতো সেই মহিলাসকলৰ বাবে যিসকল মহিলা তোমাৰ উম, ঘৰ গৃহণী হৈ থাকে সেই ঘৰ গৃহিণী পদটোৰ পৰা আঁতৰি যাওঁতে তেওঁলোকে তেওঁলোকৰ নিজৰ যি দৈনন্দিন জীৱনৰ যি তোমাৰ আহ আৰু আছে সৰস্পতীক সেইটো যাতে নিজে উলিয়াব পাৰিম তাৰ ক্ষেতত চৰকাৰে সহায় কৰিব বিচাৰিছে কিন্তু সেই সহায় তোমাৰ স্ব